অহ, কি কয়ি আছ?
এ আছিলো দে।
অ' মই এই ভাতকেইটা খাই উঠিছো। তাই খালী?
নাই খোৱা খামহে।
উম কি বনাইছা।
এই নিৰামিষ।
অ মইও নিৰামিষ হ অ, অ উম।
শুই আছে।
উম মঞ্জিতে ফোন কৰিছিলে?
অ কৰিছিলে বাও।
নি শেষ হ'ল নে পোৱালি?
হ'ল।
উম কিমান হ'লগে?
এ নাই।
না এ ৰুম চাফা কৰিলে জানো?
অ সি কেতিয়া আহিম বুলি কৈছে?
এই কৰি মেলি লওক তাৰপৰা পইচাটো পাই লওক।
অঁহ। হেৰি যে মোক এই কলিলে আঁব্ আজি যাওঁ বা কালি যাওঁতে আমাৰ লগত আহিবি নে মনজিৎ আহিলে আহিবি?
তাকে কি কৰোঁ।
চাই লবি ন? উম। উম। আকৌ মই মন্দিৰত যাব নালাগে আও তাৰমানে, গ বাৰে বাৰে আকৌ এবাৰ ভাল গাড়ী যা। হয়।
তাকে চাই
উম উম। পলে ভাত খালে নে?
এই ৰাতিপুৱা আ কেইটামান খালে খুব কি বনাইছিনে?
উম। উম উম মই খোৱা উঠিছোঁ তাইকো
অঁ
গুচিকেটাইকে ধলো দি পেলাই আমি দুটাই এইমাত্ৰ জলগল তাৰপিছত মন্দিৰ বা অ কিবা এই বেগ কেমেৰা কিবা লগাব পগ আছে সেৰা লগালে উ আহ খোৱাৰ লগত ভাত কেইটা খাইছোঁ। ঢ
উ উম। তাকে মই বিনিতা তাত যাম।
উম।
দিব লাগিব নহয়।
আছে নাই।
পাঁচ এটা আছে।
এ অন্নিভাৰচাৰি দিনা খন সিহঁতে কিবা কিবি খাওঁ বুলি, অ অ খাওঁ বুলি ক'লে যে,
কুৱা নাই মোক। উম
অ' এটাও নাই দিয়ক গোটেই কেইটা নিলে।
উম ঘৰত খালেনে নাইবা এইবাৰ।
নাই নাই,
আকৌ কেতিয়া দিব।
উম উম এইবাৰ ভালকে লাগিলে হ'ল আৰু ন।
অ কিবা হয়, কেতিয়া বা হয়। উ
এক, চন খেল ন হ'বা গোটেক খেলি মেলি কৈ থৈছে বিছনা খনত। ঘৰ সামৰিব লৈছো। বিনিতা ছোৱালী জনী তিনি বছৰ হ'ল নহয় ন।
আঢ়ৈ বছৰ হৈছে পঁচিছ তাৰিখে হ'ব আগষ্ট।
উম,
ল'ৰাটো এবছৰ হ'ল
উম খুজ কাঢিছে।
কাঁঢে সি
দুইটালৈকে নিব লাগিব অ,
অ চাই লওঁ কি কৰিব পাওঁ
অ অ হয় ভাত খোৱা নাই নহয়, বাবুদা আহিল জানো বাবুদা আহিল
এইমাত্ৰ
অ জানটো বা
উম।
অ উম।
হব দে।
উম উম। উম। কাইলৈ যাম দিয়া।
মামু হ'ল জানো?
নাই হোৱা নাই হোৱা। উম।
কিয় কেকাই আছে ই?
ই এই শুই উঠিছে যে নাকটো বন্ধ হৈ আছে।
অ উম। পানীতো সলনি হ'ল যে।
পানীতটো সলনি বতৰটো বেয়া, ৰ'দ দিলে গৰম লাগে ৰ'দ নিদিলে ঠাণ্ডা লাগে, সেয়া,
অ' মাইনাক কৈ চাম যদি যায় তাই যোৱাটো হয় যদি মাইনাক কৈ চাম যদি যায়
অ' অ'
যোৱাটো হয় যদি আজি, চবকে দিব নোৱাৰিদে গাড়ীখনত, এনেই সিটো হোৱাহেতেন বেলেগ কথাই তো এইখন লিষ্ট লোৱাটো অকণ বেলেগ যে। মানে এক্সপাৰ্ট ৰেষ্ট। চলাব পাৰিব নহ'লে যতে যিকোনোয়ে চলাব নোৱাৰিব অকমান খেলিমেলি কৰিলে খেলিমেলি হৈ যাব।
অ' অ' অ'।
দোকান।
এ দিকেনে গেল। ল এইটো ওলাইছে
উম অ' এইটো হ'লে। হেৰিটো সিখন চলোৱা মানে এইখন চলাব টান পায়। ইখন চোৱা মানে সিখন চোৱাটো টান পায় দুয়োটা জনা মানুহক। প্ৰব্লেম নাই এতিয়া নজনা মানুহে দিক
উম।
উম।
তাকে।
মঞ্জু ভাত খালে চাগে? নাই।
আহা।
ভাত খালে চাগে। মন্দিৰতে বোলে ভাত খালে চাগে। উম অ অ। তাক কবি কবিচোন ফোন কৰিলে ধৰিবলৈ নোধৰে। খালি কৰিছে এনে এবাৰ মন্দিৰটো। সি নধৰে। ফোনটো ঘৰত নাই।
এ মোৰ তিনি চেকেণ্ড মনত নাই।
উম কালি ইয়ালে মাৰিছিলে।
হয় নেকি। অ। উম।
উম।
অ', সেইটোকেতো এইটো পাতালৈকে পাতিবলৈকেটো সেইটোকাৰণে
লৈ লবি
উম, উম। হ'ব দে।
উম।
মোৰ মানে কণ্ডিচনটো কিয় হয়, এনেকুৱা বুজি নেপাওঁ মানে। ফোনটো কৰিলেই ফোন কৰিলে কণ্ডিচনটো কিয় হয়, সেনেকুৱা নাজানো। তোৰ লগত কৰিলেহে হয়, বেলেগৰ লগত কৰিলে
হ'ব নহ'লে থ
বেলেগলে কৰিলে নহয়, কিয় জানো হেটো